অ', শুনিছো দিয়া কি কৰি আছা?
এই মাত্ৰ গোটৰ কাম কৰি ফ্রী হৈছোঁ বুজিছা।
অ' ইমান গোট
উম এগৰাকী দুগৰাকী আহিয়ে আছে। এই পথাৰত যোৱ এগৰাকী দেৰিকে আহে যে
অ', অ'
অ' বাকী খিনি দিনতে আহে সময় পালে পালে কিছুমান বাৰটা বজাত আহে। কিছুমান সাতটা বজাত কিছুমান চাৰিটা বজাত কিছুমান পাঁচটা বজাত কিছুমান ছটা বজাত।
অ' টাইম টেবুল মানে
নাই আৰু আহিলেই হ'ল আৰু, ইমান টকা দৰমহা দি থৈ দিছে আকৌ আমাক
অ', অ', অ' হয় দিয়া।
চাহ খাবই পৰা নাই দিয়া খাম হে অথনি এবাৰ খালো বাৰু, বৰষুণ নাই দেখোন তাত পৰিছে
অ' আমাৰ ইয়াত পৰিছে আকৌ।
অ' কিন কিনকে অকমান পৰিছিলে, ওথনি।
অ' পৰিয়ে আছে দিয়া আমাৰ ইয়াত। বৰষুণ, এৰি দিয়া নাই দিয়ে আছে অলপ অলপকে
আমাৰ ইয়াতো অকমান তেতিয়া কম পৰিমাণে পৰিছিলে কিন্তু দেই তাৰপিছত তোমাৰ এই বেছি নহয় লগতে গলেই। এতিয়া নাই। এতিয়াও পৰি আছে নে তাত
অ' পৰি আছে বাহিৰত।
অ', অ'
মই বাহিৰত খোজ কাঢ়িম বুলি ভাবিছিলো অলপ চোতলতে। তাৰপিছত আৰু বৰষুন পৰি আছে খিচ খিচ কে আকৌ বৰষুনত ভিজিলেও ভয় লাগে ন, বেমাৰ হ'বও পাৰে জ্বৰ হ'বও পাৰে ঠিক নাই বোলোঁ
অ', অ', হ'ব এ দিয়া যিহে বেমাৰ ওলাইছে।
অ' আকৌ যে জ্বৰটো হলে ভালেই নহয় নহয় সোনকালে।
কেতিয়াকে হয়ে থাকিব বহুত বেয়া জ্বৰ হোৱা হৈছে।
হে ভয়, উম' হে ভয়তে বোলো নাই বৰষুণ বৰষুণত নিভিজো বোলো আৰু
ভালে কৰিছা দিয়া। তাৰপিছত মানুহজন আছে দিয়া এইয়া বজাৰ অলপ কৰিবলৈ গৈছিল আজি বোলে মাছ। খাই হে মাছে ভুলে বনাবলৈ দিছে তাকে আনিবলৈ গৈছিল। আজি মানে ৰেচিপি, আজি মানে দাত শৰা পৰা ফাৰ্ষ্ট আৰু সেনেকে কেঁচুৱা পোৱালি সেনেকে কেঁচুদাত গজিলে খাই মই আজি আজি ফাৰ্ষ্ট আৰু মানে সেইয়াই তাকে উম তাকে ফুলে আলুৱে মাছে বনাম বোলো থুপ থুপকে অকনমান জোল চব্জি
তাৰপিছত পটল দুফাল দুফালকে ফ্ৰাই কৰিম বোলো তাকে কাটি দিব দিছো মাক।
উম উম আমাৰ ম নিৰামিষব চাগে এই মায়ে গাঁৱলৈ গৈছিলে যে মামা মাহ দগাৰ, তাৰপিছত নৰসিংহ পাত যে নৰসিংহ আনিছে এদাল আলু অল তাকে ভাজিব নিগিয়া বোলো অলপ।
অ',।
পৰিয়া বনোৱা আলহীৰ কাৰণেও বনাইছে।
নৰসিংহ পাতি আৰু কিহে আলুৱে? জোল-জোল হ'ব আৰু।
অ', জোল নহলে বা হে শুকান ভাজি। আজি আলুৰ লগত ভাজি খাই যে ভাল লাগে দেখ অ', ভাল লাগ
দুটামান কাটি দিয়াচোন, এৰাই খোৱা নাই বোলে।
মই ভাল পাওঁ আকৌ। কি কি কাটিছো এতিয়া?
ফুল আলু, ফুলে আলুৱে তোমাৰ বনাম সেইটো মাছৰ লগত। তাৰপিছত পটল দুফাল দুফালকে কাটি লৈছো, ফ্ৰাই কৰি ল'বলৈ, ভাত কেৰেলা। ভতেৰেলাও আৰু ভতেৰেলা মাঁও আছে মাঁ আছে।
অ মাঁ আছে তিনি জন অ',।
ভাতকেৰেলা আৰু পটলটো তোমাৰ ফ্ৰাই হ'ব, দীঘলে-দীঘলে অলপ ডাঙৰ-ডাঙৰকে দিব দিছো। তাৰপিছত ভুলতো চব্জি বনাম আৰু। সেই ইমান বেছি বনায় নাথাকো। উম। গৰমত, ফুলতটো ভাল লাগে মাছৰ লগত আকৌ। বিলাহীত কৈ
লোকেল মানুহৰ অ', মই ভ পা ভাল। পাওঁ মই ভোলৰ লগত।
তাকে মিলাই পেলাই লৈ আহিছে, উম।
ভোল যে এনে আনিলে যে, ভাজি খালে অকমান শুকান ভাজি।
অ', তেতিয়া মজা মিঠা-মিঠা লাগে ন। একে ধুনীয়া লাগে, তেনেকে খাই মই খুব ভাল পাওঁ একে মিঠা-মিঠা।
অ', মিঠা মিঠা চাট টো লাগে যে, তাত অকমান নহৰু অকমানো কাটি দিব লাগে ন পাঁচপোৰন অলপ।
তাকে। নহৰু অকমান দিব লাগে। হে? বহি অ', যাব সেইটো চ তালৈ যাবই পৰা নাই বুইছা।
অ'।
তুমি চালা?
নাই নাই, সেই চাব কাৰণে বোলো ৰেডি কৰো, আকৌ সেয়া ছোৱালীজনী আহি তুমি কি কৰিছা নাচাই তিয়া টোপনি যাও আহা, এ দিনটো শুৱা নাই যে আজি।
অ।
তাই বোলে টোপনি যাওঁ হে তাই বোলো খুৱাই লৈহে এখন এখন কে চাব লাগিব এলাহো লাগে দেখোন চোৱাৰ লগত অ'। ই মোৰ যোৱা আকৌ দিন নাই। যে আকৌ ছোৱালীয়ে নিদিয়ে, বেলেগত মাতিয়ে আছে গৰম বন্ধ বুলি ন স্কুল বহিলে ক'তো যাবও নাপ
তুমি আলহী খাব যাবা আকৌ।
সেইটোকাৰনে অ', সেইটো কাৰণে মানে বোলো চাইে থৈ দিওঁ, এইকেইদিন কিমান দিন হয় আৰু বোলো। চাওঁ আৰু দুখননমান দুটা গিলাচ বা তিনটা গিলাচ মানে। খায় থ'লে আগবাঢ়ে।
দুটা, তিনটা ক্লাছ আগবাঢ়ি থাকিলেও বহুত আকৌ, উম। মই কি ভাবিছিলো জানা মই ভাবিছিলো মোৰ মোৰতো পৰীক্ষা খৰচ হেসিনি লাষ্টৰ দিনাখনে হৈছে দেখিছাই হয় তিনিটা নে চাৰিটা
এ এই
মোৰ আগত দুটাহে হৈ হৈছে লাষ্টতহে চাৰিটা পক্ষ হৈছে এদিন তিনটা আৰু এদিন দুটা গতিকে মোৰ সেইকাৰণে বহিছোৱা দ হেৰি হ'ব মানে আগতে পোৱা মই মই মানে কি জানানে আগতে কি কৰো আজি পৰীক্ষা হয় নহয় আহিয়ে ৰাতি ৰাতি চাওঁৱয়ে আৰু পিছদিনাখন হয় নহয় আহি পেলাই ৰাতি চাওঁৱয়ে
উম উম
তেনেকে কৰি মানে আদায় কৰি থৈ দিওঁ
উম হয়ে দিয়া উম
যাওঁ আৰু গৰম বন্ধ খুলিলেও প্ৰথম প্ৰথম মইয়ে বহি দিয়া আছিলো বুজিছা
অ এতিয়া দে হেৰি গৰম বন্ধ খোলা এসপ্তাহ পিছতে বহী বিলাক দিব দিছে দেখোন স্কুল স্কুল খোলাৰ এসপ্তাহৰ পিছতহে
অ দিব লাগিব
অ তাকে মই ভাবিছো চাই উ যেতিয়া ফাস্ট বোলো স্কুল বহিবই নহয় ল'ৰা ছোৱালী আহি অ তেতিয়াই দি দিম আৰু বোলো ন বহি
আগ ক্লাছ আগ বাহি থাকা
অ
ন স্কুল খোলাৰ লগতে দিয়ে দিবা তুমাৰো ছটা চাগে চোন
অ দিয়ে মোৰ চতায়ে মই এটা দিব লাগিব
অ মোৰ এটা দিমেই বাৰু গৰম বন্ধত হলেতো ছটা ক্লাছৰ বহি চাব পাবা এতিয়া
অ মোৰ চটায়ে চাব লাগিব
অ মোৰো চতায়ে
ছটা আৰু ছবি লৈছো আকৌ সাতটা
কি লৈছা মোৰ ভাগৰ ছবি নাই নহয়
মোৰ ভাগৰ আছিলে যে ক্লাছ
অ মোৰ আকৌ য়োগা অ য়োগ হে আহিছে নীতি শিক্ষা আৰু হে হেৰিত তেনেকেহে আছে ছবিটো নাই যে সেইকাৰণে নললোৱে
অ অ মোৰ ছবি আছিলে আকৌ ফাইবো লৈছো তাকে এতিয়া কে জি টু টুৰ মোৰো টাইম নিমিলে ন তাৰপাছত কেজিকে দি দিও নেকি ডাঙৰ কটাকে লব লাগে
অ অ অ অ অ ডাঙৰকেইটাকে ললে এক চাটি ভাল
অ এতিয়া সৰুটো নলওঁ নেকি মই বৌ কৈছো আৰু মই বোলো হেই গৰম বন্ধৰ পিছৰ পৰা আপোনাৰ আপুনি ল'ব লাগিব বোলে কেজিত কেউ ফালে নহয় মই কেজি তোত অ' দিগদাৰ হয়নে তাৰ পৰা আকৌ ইয়ালে
কৰিব নোৱাৰে নহয়, এটা ঠাইতে হ'লে পাৰি।
অ' তেতিয়া মানে ডাঙৰ এটা লাইনতে
অ' হৈ থাকিব, বে'ল পৰাৰ লগতে ৰুটিনখন চাই পুতুককে সিটোত যাওঁ, উম
নহ'লে আকৌ আহো আকৌ ইয়াত খেলি মেলি হয়। তাকে ভাবিছো আৰু মই ভাবিছিলো পাঁচটা
উম, অ' তুমিতো পাঁচটা পাঁচটা কৰি আছিলা সৌ সিদিনাখনলৈ।
অ' মোৰ সৰু শুনি যে আছে মোৰ
মই তাকে ভাবিছো হাই ৰুক্মিনী চোন ছটা ক্লাছ কৰে, কেনেকে তাই পাঁচটা হ'ল।
মোৰ হয় দিয়া আকে ছটা হ'ল নে নহয় পিছতহে গম পাইছো। মোৰ বা নহয় মই বোলো সৰু খিনি মই ধোৱাই নাই, এ হেৰি ওৱানৰ পৰা
লৈ ধৰিছা আৰু অ' ওৱানৰ ফাইভলৈ পাও, উম
আহ, মই বোলো যা ন। মানে মই এনেকে ধৰিছিলো চোৱা, এই কেজি টু টো ধৰিছো, আকৌ টু থ্ৰী ফ'ৰ ফাইভ ধৰিছো, ওৱান টু ধৰাই নাই ন নাছিল মানে, ওৱান টু যে পৰিৱেশ আছিল যে। তাৰ পিছতেহে ভাবিছো, ওৱানটো চোন আছেই মোৰ, ওৱানটোৰ লগত টো এটা হ'লে, তাৰপিছতে অ' আই ইমান দিগদাৰ হব, মই বৌ কৈছো আৰু নহ'ব দেই মই বোলো দি দিম আৰু আপোনাকে। আপুনি ল'ব লাগিব আ
আমি বাৰু কিবা এটা কৰি মেনেজ কৰিমেই, কিন্তু কি কিমান সময় সিঁহতক দিব পাৰিম, অ' আমাৰ কষ্টতো আছে না।
অ' অ' কষ্ট আছে আকৌ, টাইম দিবলৈ নহয় মানে। আকৌ, হু বহুত কষ্ট দিয়া, সৰুখিনি বুজাওতেও কষ্ট হয়।
সেইটো কাৰণে, মোৰ কি জানা কে জি ওৱান
উম।
কেজি ওৱান, তাৰপিছত তোমাৰ হেৰি কেজি ওৱান, ক্লাছ ওৱান। ক্লাছ টু, ক্লাছ থ্ৰী, ক্লাছ ফ'ৰটোহে নাই, ফাইভ আৰু ছিক্স।
উম।
ছটাই হ'ল।
ছটা হ'ল। আহি পোৱালৈ ইমান ভাগ
ভাবিছো গৰম বন্ধৰ পাছত বৌকে ছিক্সটো দি লম দি দিম বুলি।
সঁচাকে দিয়া, এটা এটা কমি থাকিব ন। উম।
তাকে ভাবিছো খুলি লওক বুলি স্কুল টো, আজি সাত তাৰিখ হলেই নহয় আৰু।
উম। বেছি দিন নাই দিয়া, খুলিবই এতিয়া, তেনেকে যাব টাইমটো।
যাই গমেই পোৱা নাযায়।
নাই নাই গম
আজি অমুক আছে অমুক বাৰে অমুক আছে অমুক বাৰে অমুক আছে বুলি কয়, এতিয়া কেইদিন হৈছিলে, এক তাৰিখৰ পৰা পৰীক্ষা শেষ হৈছিলেহে, সাত টা দিন এতিয়া আজি যাবহি আজি ৰাতিটো গ'লে।
উম, সোনকালে যোৱা হৈছে আকৌ দিন বিলাক।
উপাই নাই আৰু কৰিবই লাগিব কৰ্ম ন।
উম উম আমাৰ আজি বৰষুণ পৰিছে গম পোৱা।
পৰিছে জোৰকে পৰিছে নে?
নাই যোৰ তথাপি দিয়া দিছে মানে। অ' অ' হ'ব দিয়া।